হাই
এতিয়া কোৱা তোমালোকৰ মানে তুমি যেতিয়া তালৈ গলা ন মোতকেতো বহুত আগন গলা তুমি তালে তেতিয়া এনেকুৱা কিবা বস্তু মানে যিটো তুমি অসমত দেখিছা কিন্তু তাত দেখি মানে অলপ চখ হ'লা কিছুমান এনেকুৱা নিয়ম আছে নেকি
নিয়ম বুলি ক'লে মানে সকলোতে একদম ফাষ্ট ফাষ্টলি দুৰ্গা পূজা মেইন দুৰ্গ পূজা কাম মজ গৈছিলো দুৰ্গাৰ টাইমতে গৈছিলো মই দুূৰ্গাৰ সময়তে গৈছিলো মই গৈছিলো হে আগষ্ট ছেপ্তেম্বৰত
ছেপটেম্বৰত গৈছিলো যে দুৰ্গা টাইম আছিল না দুূৰ্গা পূজাৰ সময় আছিলে আমাৰ ত দুূৰ্গা পূজাৰ সময়ত আমাৰ নাই তাতে প্ৰথম প্ৰথম গৈ কিনে ইমান একো জনা চনা নাই আৰু আমাৰ মানে ৰুম লৈ আছিলোতো বৰ্তমান কেম্পাছৰ অলপ দূৰৰ ফালে আছিলো ইমান বেছি ইমান ভালকৈ একো গম পোৱা নাছিলো আৰু ষ্টাৰ্টিঙ মানে প্ৰথম প্ৰথম এনেকুৱা আছিল যে ভালকৈ ক্লাছো কৰা নাই কিবা বেছি যোৱা নাই ৰুমত থাকিছিলো বেছিভাগ পিছত অক্টোবৰত এতিয়া অক্টোবৰত মানে দুৰ্গা পূজা সোনকালে আছিলে তেতিয়াৰ হলেবিশ দিন মান ক্লাছ হৈছে পাচৰ পিছৰ হৈছিলে চবচে মানে প্ৰথমত আছিল আনন্দ মেলা মানে মহলৰ দিনাচ হয় আনন্দ বজাৰ
সেইটোৱে সেইটো চাই কিনে মোৰ চখ মহলৰ দিনা ৰাতিপুৱা হোৱা প্ৰিয়াৰ
আপ যে উপাসন উপাসনৰ গৃহত যে হয় যে আমাৰ সেইটো সেইবিলাক চাই কিনে মই মানে ভাবিলো যে আমাৰ ফালে মানে মহলয় মহলয় বুলি ক'লে কি সৰুৰ পৰা মানে এটাই যে ৰাতিপুৱা উঠি কেনে মাহতে সকলোৱে ৰাতিপুৱা সোনকালে উঠি যা উঠি কেনে আমি এনেকে ঘৰত পূজা চূজা কৰিব কৰি কেনেকে নাস্তা চ্চাতা বনাই খাই কেনে উ টিভিত মানে শ্ব' আহে ন মহলৈ আৰু টিভিতে চাওঁ মানে আমি টিভিতে মানে চাও এইবিলাকে মানে মহলয় বুলি ক'লে আমাৰ এইটোৱে আছিল সৰুৰ পৰা ত তাতে যে চালো যে সকলো মানুহে একদম হোৱাইট কুৰ্তা হোৱাইট পাইজামা ছোৱালীবোৰে না হোৱাইট শাৰী পিন্ধি কিনে উপাসনাৰ ঘৰত যায় তাত পূজা চূজা হয় মানে পূজা বুলি পূজা নহয় মানে প্ৰাৰ্থনা এনেকুৱা টাইপ হেৰি চেৰি হয় তাৰ পিছত কি তাৰ পিছত কি কৰে যে আনন্দ বজাৰৰ কাৰণে যে আমি ষ্টল বিলাক যে লগাম দোকান যে লগাম সেইটো মানে সিহতে হেৰি হেৰি লাইট মানে এক নম্বৰতে ক'বলৈ গলেপামিচন দি দে আৰু তোমালোক ত কৰা বুলি মানে ক'ব পৰা বুলি যিমান বাচ্ছা বুলে চবেই দিপাতমেন টো পৰা আহিছে কলেষ্ট্ৰল বনাস্থল তাতে যিমান মানে দুটা দুটা টিম থাকে ন দুটা দুটা টিম থাকে এটা টিমে তোমাৰ মানে যি যি বেচিম আমি তেনেকা আমাৰ দিপাতমেন আমি খোৱা খাদ্য বস্তুও বিলাক বেছিছো চববাৰ যায় কিনে খাদ্য বস্তু বনাও খাদ্য বস্তু মানে গোটেই বনাব বা যিমান খিনি কাম সেইবিলাক কৰিব আৰু এটা যায় কিনে তোমাৰ ষ্টলৰ কাম খিনি চাও মানে ষ্টল মানে ডেক'ৰচনৰ পৰা আদি কৰি ষ্টলটো বনোৱা আছে ন? গোটেইখিনি, ত', সেইবিলাক চালো, চা সেই মহলাৰ দিনা, সেই ৰাতি মানে আমাক টো যেতিয়া ষ্টাৰ্ট হয়, সেই মেলাৰ মানে সেই প্ৰগেমখিনি ঢাকটো বজাই কেনে তুমি চাবা এই ঢাক-চাক বজাই কিনে, পুৰা চাৰিওফালে ৰাউণ্ড মাৰে যে, একদম
মই এইবোৰ পোৱাই নাই। মই মানে, এইবোৰ মই, সেইবিলাক চাবলৈ পোৱা নাই তাত।
চাবলে পোৱা নাই।
মানে সেইটো মানে চাৰি-পাঁচটা মান ঢাক ঢাকত মানে ধুনীয়া ধুনীয়া কাচফুল একদম লম্বা লম্বা কাচফুল লগাই কেনে। ঢাক-চাক বজাই কেনে গোটেই প্ৰাংগণৰ চাৰিও ফালেদি মান ঘূৰে মানে।
আৰু চব বাচ্ছাই মানে সেই ঢাকোতে মানে নাছে। চবে থাক সিহতে নাচে, সঁচা কৈছো। ত' মানে যদি মানে ভিডি'অ যদি আছে মোৰ লগত পঠাই দিম মজাকে চাবা। মানে বেংগলী, বিহাৰী ইউপি হওক বা কোনো হেৰি নাই মানে। মানে, আমাৰ হিন্দী কোৱা বাচ্ছাতো বহুত আছে না।
উম, হুম।
সিহতেটো নাজানে যে ঢাক কি বস্তু। বা সিহঁতে ঢাকৰ তাল বুলি সিহঁতে নাজানে না, তথাপি সিহঁতে নাচে মানে। সেনেকুৱা টাইপ, মানে ইমান ধুনীয়াকৈ হে ৰাতিপুৱা একবাৰ হয়, আৰু একদম মানে তেতিয়া একবাৰ হয় মান দুবাৰ হয় মানে।
তেন্তে মই পোৱাই নাই, একোৱেই পোৱা নাই তেন্তে।
এইবাৰ এবাৰ ট্ৰাই কৰা থাকিব কাৰণে। আনন্দ মেলা কিন্তু বহুত ধুনীয়া হয়। অ' আনন্দমেলাটো মহলত দিনাইতো হয় না।
অ'।
মহলৰ দিনাখনে আনন্দ মেলা হয়। আনন্দ বজাৰ এইটো মানে এটা হেৰি টাইপৰ মানে এটা মানে সন্দেহ এটা দে য আমাৰ আজি মহলে আৰু সেই দুদিন পিছত দুূৰ্গা পূজা আহিছে বুলি মানে এটা কি বুলি কয় মই আগজানো বুলি এনেকুৱা ক'ব পাৰি সেনেকুৱা টাইপ মানে একুৱে নহয় আমাৰ ইয়াতে
সেই বেংগলত সেই ৰাতিপুৱা ৰাতি মানুহ বিলাকে উঠি গোটেই পূজা পাঠ মানে একদম চাৰিও মানে একদম শংক শংসটো যে তোমাৰ ধ্বংস যু কু কাহী চাহি মানে কি ধুনীয়া তাতে
পুৰা মানে একদম হ হু বাইকটোৱে বেলেগ হ'ব না
আমাৰ ইয়াতে সেই কেতিয়া এই ষষ্ঠীৰ আগদিনাৰ পৰাহে অলপ লাগে যে
স্বস্তিতহে গম পোৱা যায়
তাতে আগৰ পৰাই মানে তাৰ মানে বতৰতে এনেকুৱা থাকে মানে তাৰ এভৰণমেণ্টটো যেনেকুৱা যে অ দুৰ্গা পূজা আহিল বুলি
এইবাৰ আমি নহ'লে তাতে চেলিব্ৰেট কৰিম না
মই ভাবি আছো তাপিছত
তুমিতো বাৰু পূজাতো তাতে চাম বুলি আছা
পূজা ততে চাম বুলি ভাবি আছো চাও কি বনাওঁ নেকি
নাই মোৰ মায়ে যে নিদিয়ে মায়ে নিদিয়ে মোক
মাই নিদিয়ে
উম
এ একো নাই, একো নাই। পাছলই ভোজি পাব ডাঙৰ হোৱাৰ পিছত টাইম আছে।
সেই আমাৰ মতে সেইটোৱে।
কিন্তু পাপাৰ মতে মানে উল্টা তই যিটো বিচাৰ তই সেইটোকে কৰ।
উম, মোৰ কথা সোনে । যোৱাবাৰতো মই থাকিম বুলি ভাবিছিলো কিন্তু আহিলো ঘৰত পিছত লগৰ কেইজন আছিল। তো ঘুৰা ফুৰা কৰিছে না। চালো কিমান ধুনীয়া ধুনীয়া পেণ্ডেল কিমান ধুনীয়া ধুনীয়া মূৰ্তি চূৰ্তি চাই আহিল যে নাইয়ে।
দুৰ্গা পুজা বুলি ক'লে কিন্তু সেই ৱেষ্ট বেংগল গোটেইটো আৰ্টৰ মানে একদম আ হৈ যায় গোটেইখন।
গোটেইতটো আৰ্টিঠিক হৈ চাৰিওফালে এই ৰাস্তা ঘাটৰ পৰা আদি কৰি গোটেইখিনি।
তাকো সব তেম্পৰাৰী।
অ', তেম্পৰেৰী কিন্তু চাই ভাল লাগে কিন্তু।
ইমান খিনি কৰিচে যদি সেইটো যদি মানে কাৰণে হোৱা হ'লে কি হ'ল হেতেন মানে
ৱেষ্ট বেংগল ওৱান অফ দি হেপিয়েষ্ট প্লেচ হ'ল হয় চাগে মানে যিমান মানুহে চবে সুখে শান্তিত মানে কি কম আৰু মানে গছে মানে ৰাস্তা ঘাটে গছ চছত লাইট চাইট লগোৱা আছে চাৰিওফালে ধুনীয়া একদম
এনেকোৱা ভাল লাগিব ন?
ভাল লাগিব।
মই যেতিয়া তালৈ গ'লো মই তেতিয়ালৈকে নাজানো তাত যে হোৱাইট ইউনিফৰ্ম হয় বুলি। মানে ইউনিফৰ্ম নিচিনাকে মই নেজানিছিলো সেইখিনি যে বগা পিনধিব লাগে ময় তাত গৈ হে গম পায়ছো।
তাৰ পিছত মই ম তাৰ মই গোত কেনেকুৱা দৌৰিছো আৰু প পিছদিনা খনয়ে গৈছো। মোক বগা অ', বগা সাৰী লাগে বুলি।
আমি হেৰি আমি গম পাইছিলো যে তাতে অকেচনেলি হোৱাইট কুৰ্তা পাজামা পিন্ধিব লাগে। তাৰ মানে ঘৰৰ পৰা চিলাই লৈ গৈছিলো। কিন্তু নৰ্মেল কুৰ্তাও যে পিন্ধিব লাগে সেইবিলাক একো গম পোৱা নাছিলো। আমি পিছত যোৱা দুদিন পিচত আমি গৈছিলো গোটেইকেইটা মিলি। মই আছিচ ৰাজ আৰিয়ন ৰিষভ নাছিল চাগে। আমি কেইটা গৈ কিনে কুুৰ্তা চটা কিনি লৈ আহিছো তাৰ পৰা। চেম মানে একদম
তাৰ পিছত আমাককৈছে নেহি নেহি কল ভৱন মে অল জৰুুৰত নহি আগতে কওঁ কথাটো আগতে কওঁ কথাটো
ময় এনেই বেকাৰ কিনিলো।
ন পিছততো এনেও প্ৰয়োজন হ'লেই ন। ফ্ৰেছাৰছত পিন্ধিব কিন্তু তথাপি মানে, মই ইমান খকা খুনদাকে নগলো হেতেন ন।
সেইটোয়ে হঠাত ইমান মানে তাৰ সুৰা কৰি কিনে সোনকালে সোনকালে।
মই গৈ মেলি তেতিয়া ভালক অকনমান দাম দৰা কৰি ভালকে আনিলো হয়। তেওঁ মোক অ', তেও মোক কয়ছে দিদি আঢ়াইশ টাকা মই দুশ টকা মই উলিয়াই দি দিছোঁ মই আৰু কমালো হেতেন ন।
আ এশ টকাত হোৱাইট শাৰী পাইছা।
তই কমতে পালি নেকি তই!
না না আৰু কমালো মইতো দুশ টকাত আনিলোঁ।
তেনেহ'লে
দুশ টকাত আনিলোঁহেতেন!
দে দে হ'ব একো নাই।
নেক্স টাইম কিন্তু এতিয়া মানে এতিয়া গৈ গৈ মানে চিনি পাও ন মানুহখিনিক। ত সিহঁতি মানে এতিয়া নকৰে আৰু বেছিকে যে ন দি দিয়ে কম বুলি ক'লে দি দিয়ে।
নাই এনেকুৱা হলেও ভাল ভাল লাগে।
এ কমালেহে এনেকুৱা লাগে যেন অ মই দচ টকা
দচ টকা এটা বচালো। আৰু সেইখিনি সুখী মানে একদম আৰু তেতিয়া এনেকুৱা লাগে দচ টকাটো মানে বহুত মানে এটা
বা মই বচাব পাৰিলো ওৱাও
ঠিক হে আৰু এটা হেৰি কি বুলি কয় বস্তৰ সন্তোষ চব এইয়া বসন্ত উৎসৱ বুলি আমি আগতে মানে গমেই পোৱা নাছিলো যে অ'। আৰ বেংগলী মানুহে এইবিলাক
বসন্ত নামত যে উৎসৱো হয় সচাকে মই গম পোৱা নাছিলো বসন্ত মানে মই এটা ঋতু বুলিহে গম পাওঁ অকল।
তাকে, বসন্ত বুলি অকল আমি ইয়াতে ঋতু বুলিয়ে গম পাওঁ। এই বসন্ত উৎসৱত যে এই ধুনীয়া কি বুলি কয় সেইটোৱে ধুনীয়া কুৰ্তা পাজামা পিন্ধি এই মানে ফাকুৱা দি খেলি কেনে মানে ইমান ধু চিলিব্ৰেট যে হয়'
বুত সবেই য়েল্লো পিন্ধে ন সেইটো মোৰ বহুত ভাল লাগে।
আমাৰ ইয়াতো তেনেকুৱা কিবা এটা হ'ব লাগে ও'ম
মানে আমি একো নাভাবো কিন্তু বেংগলৰ মানুহৰ কাৰণে মানে ৰবীন্দ্ৰ জয়ন্তী এটা বহুতেই মানে ভাল বিশেষ দিন মানে এটা। ইম্পৰ্টেণ্ট।
আমাৰ ইয়াতো তেনেকুৱা কিবা থাকিব লাগে এটা কালাৰ থিম লৈ সবে পিন্ধিব পৰা।
আমাৰ ইয়াতে মানে ৰিজন বহুত আছে মানে
আমা ইয়াত এইবোৰ একোৱনেই।
একোয়ে নাই তাতে যাই গম পালো যে আমাৰ বেংগলী মানুহ কেনেকুৱা।
আৰু মোৰ এটা চাক্ৰিং বস্তু চবতে চেনি দিয়ে।
বচ চেনি দিয়ে।
এইটো মই মানে বহুত মই অশান্তি পালো বহুত বেছি। হয় বহুত বেমাৰী ইহতি গম পোৱা নায়?
মোক কি কোৱা?
বহুত বেমাৰী তুমি এনেই গ্ল'বেলি ৰিপত চাবা। চবতকে বেছি ডায়বেটিছ অ' ডায়বেটিছ চবতকে বেছি ৱেষ্ট বেংগলৰ মানুহ
কি কোৱা হে।
উম গ্ল'বেলি তুমি ৰিপৰ্ট চাবা! ইণ্ডিয়া একম ট'প থ্ৰীত আছে। তাৰ ভিতৰত ৱেষ্ট বেংগল টপ ৱান। আৰু সেইটোতে যদি নৰ্থ ইষ্টৰ ষ্টেটকেইটা চোৱা তাত নাই কিন্তু।
ন আমি আ একৌ তাৰ ঠাল বেছি খা জ্বলা জ্বলাও খাওঁ, টেঙা খাওঁ। সেইটোৱে আমি চব খাওঁ। জ্বলা হওঁক টেঙা হওঁক, মিঠা।
চব চলে
মই তিতা খাই বেছি ভাল নাপাওঁ বাকী চব ভাল লাগে মোক।
পিছেই
তিতা বৰ ভাল নালাগে মোৰ, ঘ টেঙা মানে মোৰ যিমান টেঙা দিবা টেঙা খাই কিনে মানো ভাল লাগে কিন্তু। টেঙা খাই মোৰ ভাল লাগে মানে। টেঙা, জ্বলা, মিঠ মিঠাও ভাল লাগে কিন্ত এতিয়া অলপ। মানে মিঠাটো প্ৰিয় মানে কিন্তু এটা কন্ট্ৰল কৰি আছো লাহে লাহে।
সচাঁকে।
ম কণ্ট্ৰলত নাখাওঁ কিন্তু যেতিয়া পাম তেতিয়া খাওঁ বেছিকে।
নকললো না ই কণ্ট্ৰল কৰিছে মিঠাই দোকানটো দেখি ৰ'ব নোৱাৰি।
নাখাওঁ মই নৰ্মেলি যেতিয়া খাম তেতিয়াাই ভালকে খাম আৰু।
যেতিয়া খাওঁ মানে একদম পুৰা পেট ভৰাই খাওঁ।
শুন না, কি হৈছে জানা মোৰ লগৰ এজন বেষ্ট ফ্ৰেণ্ড বুলি সি মানে এতিয়া ঘৰতে মানে বোলে কেটাৰিঙৰ কাম কৰে মানে মাজে মাজে। সি দোকান দোকান চোৱা তাৰ এই দেৰ মাহ হৈছে আৰু তাৰ তাৰ মানে ঘৰত বহি থাকে কাম চাম নাই সিহঁতৰ মংগলদৈ কমাৰ্চ কলেজ যাবা কমা